অ', শুনিছো কোৱাচোন।
কি খবৰ?
ভালেই তোমাৰ?
মোৰো ভালেই দিয়া বা যিহে গৰম পৰিছে আজিকালি।
অ', তুমি অকণ জুৰছে কোৱাচোন চাউণ্ডটো একেবাৰে কম কম আহিছে।
শুনিছা?
অ', শুনিছো শুনিছো কোৱা এতিয়া।
অ', এই বোলো যিহে গৰম পৰিছে
বা কি কবা এই কেইদিন আই মাথাৰ চাথা বেয়া হৈ গৈছে।
থাৰ্ট ছেভেন থাৰ্টি এইট এনেকে মাৰি আছে একেবাৰে বা
ইমান গৰম ইমান গৰম।
তাকে ভাবিছো এই সাঁতোৰ চুইমিং ক্লাছ এটাকে লও নেকি কৰ'বাত।
ক'ত ল'বা ছুইমিং ক্লাছত?
এ হ হজৰা পাৰত শিকাই আছিলে। মাজতে দেখিছিলো উম, তাৰাপা মোৰ ভা তে মোৰ ভাইটি দুটামানে মানেও লৈছিলে।
অ'।
তাৰপা মই মোক কৈ আছিলে মানে মই যিহে টো শিকিব লাগে না এইটো মানে চেফ্টি হয় না নিজৰ কাৰণে। তোমাৰ কেতিয়াবা কিবা কিবি এক্সিডেণ্টৰ কাৰণে দিগদাৰ এইবিলাক। তাপা
শিকি থব লাগে সাঁতোৰটো সাঁতোৰটো মেইন বস্তু আৰু।
এইটো মানে মেইন আৰু এইটো তোমাৰ আৰু গৰম চৰমত তোমাৰ ধৰি‌ লোৱা‌ নদিয়ে চদিয়ে
অ', এইটো হয় অ', এই গৰমত আৰু নদীতে ভাল লাগে ন' সাত
ভাল লাগে ভাল লাগে আৰু যিহেতু গা যিহেত যিহেতু গাঁৱত থাকা তো লাগেই আৰু ন' ফূুৰ্তি ফাৰটা কিবা এটা লাগে আৰু।
আৰু নদীখনো আমাৰ ওচৰতে ‌ বান্ধ
আছে বানপানী হৈ গলে সেই ৰিস্ক লব নোৱাৰে ন' আৰু সাঁতোৰটো মানে নিজৰ ছেফলি আৰু মানে
উম, ভাল ভাল ভাল সাঁতোৰ শিকিলে ভাল মানে। আৰু এইটো এটা স্পৰ্টছতো খেলিব পাৰি আৰু।
স্পৰ্টছতো খেলিব আৰু মানে স্বাস্থ্যটো ভাল হৈ থাকে সাতুৰটো কাৰণ দেই।
সাতোঁৰিলে মানে চব এক্টিভ হৈ থাকে ন' হাত-ভৰি অ' এ‌ উশাহ-পাহ, উশাহ-পাহ একদম।
উশাহ পাহ চব একদম মানে হাৰ্টো কাৰণে ভাল। আকৌ তুমি সাঁতোৰটো শিকিলে হেৰিও হয় দে সাঁতোৰ মানে সাঁতোৰ, সাঁতুৰিলে হাইটটো কিন্তু দেই।
হাইটটো ইনক্ৰিজ হৈ যায়, ন'?
হাইট ইনক্ৰিজ হয়, বহুত ইনক্ৰিজ হয় হাইট
বহুত কিমানমান ধৰিব পাৰে? উম, এই ডাইপ মাৰিলেও বহুত দূৰলৈকে যে গুচি যায়, এইবিলাক শিকে ন'?
এই বহুত শিক, মানে এইবিলাক বহুত কামত আহে সাঁতোৰ। আৰু গৰমটো যিহেতু, আৰু চাই মানে আৰু তোমাক মানে দুইটা কামত আহি যাব আৰু গৰমটোত অকণ ফুৰ্তি কৰাও হ'ব পানীয়ে-চানীয়ে সাঁতুৰি পেলাই। আৰু তোমাৰ ধৰি লোৱা, সাঁতোৰটো শিকি পেলাই কৰবাত বিপদত কেতিয়াবা উম, শিকাও হ'ব। কেতিয়াবা বিপদত তুমিয়ে পৰিলা, সাঁতুৰি গুচি আহিলা। ধৰি লোৱা কোনবা বেলেগ পৰিলে, তুমি সহা সহায় কৰিলা।
সাঁতুৰিব নাজানা মানুহ।
সাঁতুৰিব নজনা মানুহক তুমি সহায় কৰিলা।
অ', গৈ পেলাই লৱা নিবলৈ।
লৈ আনিবলৈ, সেইটো মানে
উম, ভাল ভাল ভাল! সাঁতোৰটো শিকি থ'লে ভাল আৰু।
উম, তাকে ভাবিছোঁ, হজৰাপাৰত মানে তোমাৰ পুখুৰী এটা আছে ন, হজৰাপাৰ ডাঙৰ পুখুৰীটো।
অ', পুখুৰী, বহুত ডাঙৰ পুখুৰী এটা আছে ন?
বহুত ডাঙৰ, তাতে মানে শিকায় তোমাৰ ছিজন ৱাইজ। ধৰ আৰু মানে, এতিয়া এতিয়া মানে চুইমিং সময় আৰু গৰম দিন কেইটাত।
গৰম দিন কেইটা চুইমিং আৰু, অ', ঠাণ্ডা দিনত অকমাণ নোৱাৰি আৰু, কিন্তু পাৰে যোনে যোনে মানে‌ কোচিং কৰি থাকে ন।
উম উম, ঠাণ্ডা দিনত মানে এই ঠাণ্ডা দিনত মানে, তোমাৰ সেইবিলাক ইনডৰ হয় আৰু মানে, তোমাৰ চুইমিং পুল-তুইমিং পুলত। তোমাৰ কেনেকা হয় মানে মৌ সানি-সানি যে, সানি খাই লয় সানি সেইটো মানে গৰম হয় না, তোমাৰ নহ'লে ঠাণ্ডা ঠাণ্ডাত গা মানে সাঁতুৰিবই যেতিয়া, গুচি যাব। তোমাৰ কষ্ট পৰি যাব, কিবা-কিবি হয় না?
অ', সানিতো গৰম হয় ন বস্তুটো? মই ভাল তু
কুহুমীয়া গৰম পানী একগিলাচত তোমাৰ সানি দুই-তিনি চামুচমান গুলি পেলাই খাই পেলাই সাঁতুৰিব যায় তেতিয়া মানে, মানে
মানে তেতিয়া মানে স্বাস্থ্যটোও ভাল হৈ থাকে মানে আৰু
স্বাস্থ্যটোও ভাল, ঠাণ্ডাও নালাগে মানে। আৰু মানে এইটো হজোৱাৰ পাৰ শুনিছা? আৰু হাজোৱাৰ পাৰ মানে তোমাৰ এইটো ছিজন ৱাইজ হয়, জুলাই মানৰ পৰা আৰম্ভ হৈ যায়। পেকেজ চিষ্টেম কিবা থাকে, মানে ভাইটি কেইটাই কৈছিলে।
পেকেজ চিষ্টেম ন।
উম, কিবা মানে তিনি মাহৰলৈ পৰা। এমাহৰ লৈ অ', এবছৰ বুলি নহয় মানে তোমাৰ ছিজন ৱাইজ ছিক্স মান্থৰ মানে থাকে।
অ', অ' আচ্ছা, মানে ছিজনটোৱে মানে দি দিব লাগে ন গোটেইটো? কিমানমান পৰে? কিন্তু বেছি পৰিব নেকি আকৌ?
বেছি নপৰে মানে আৰু তোমাৰ হেৰি, এইটো কি বুলি কয় ছিজন, তুমি মোৰ মতে তুমি একমাহ মান ল'লে তুমি ভালকে শিকি যাবা মানে, তুমি মানে বেছিটো বেছি টো নালাগে না আমাক সাঁতোৰটো আমিতো কিবা খেলিব নাজানো নাহ, সাঁতোৰটো ছুইমিঙত।
নাই, নাই, নাই, এনেই নিজৰ ছেফ্টীৰ কাৰণে, লাইফৰ কাৰণে।
আমি এক মাহত আমি নিজৰ চেফটিৰ কাৰণে বহুত এক মাহত তোমাৰ এদমিচন ফিজ ওৱান থাউজেণ্ড নে কি? আৰু তোমাৰ মান্থলি তোমাৰ চাৰিখনে তিনিশ কিবা আছে মানে টটেল তোমাৰ অ তেৰশ মান যাব আৰু তোমাৰ হেৰি চুইমিং কষ্টিউমটো কষ্টিউমটো তাতে দিব নহয়।
তাৰাপাই দিব ন সটো ভালেই দেখোন আৰু ন?
অঁ। সেইটো ভালেই কষ্টিউমটো তোমাৰ পৰা ত পই দিব যে কষ্টিউম কা তাৰ ফিজ এটা আছে আৰু কেবটোত দাম লৈ খালি।
অ কেবটো ভাল লাগে দেই দেখি না?
উম বঢ়িয়া লাগে কালাৰ চিষ্টেম আছে তাত।
অ খেপতো দেখি আৰু গাগলযোৰ যে লগাই অ', ম
উম গগল য লাগায়। গগল চ মানে নিজৰ চেফটিৰ কাৰণে চকু ইনফেকচন হৈ যায় না কাৰবাৰ। চ' আৰু পুখুৰী আৰু পুখুৰী মানে জানাই লেতেৰা থাকে অলপ আৰু ক'ত এটা জেগা। এটা জেগা ৰখি থে যিহেতু।
তাত আকৌ হেৰি মাছ চাছ আছে নেকি আকৌ পুখুৰীটোত?
মাছ চাছ আছে বাৰু এয়া। সাফ চফো ওলাই খালি কেতিয়াবা কিন্তু মানে অপকাৰ নকৰে আৰু মাছটোৱে কিন্তু কেতিয়াবা মানে হেৰি মাষ্টৰ চুইমিং কোচাৰ কেইজন মানক হেৰি কৰা দেখিছো আৰু মানে বাইট কৰিছে এজনক দেখিছিলেও কিন্তু মানে ইমান হেৰি নাই আৰু। ক ইিডেণ্টলি মানে কোনোবা এটা এটা হয় আৰু কেতিয়াবা।
বেছি হৈছিল নেকি মঙহ চঙৰ উলিয়াইিলে নেকি?
নাই নাই নাই অকমান ব্লিডিং হৈছিল।
অ নাই নাই ঠিকে আছে তেতিয়াাহলে ন?
উম তুমি ললে ক'ব পাৰা একেলগে যাব পাৰিম আমি।
তুমি ল'বা নেকি?
মই ভাবিছো মানে লম বুলি এ লাগেই আৰু এই মই আগষ্ট মানে এইটো ছিজন যাবই আৰু যোৱাৰ আগগে মানে আৰু লৈ লওঁ বুলি ভাবিছো।
যেতিয়ালৈকে আৰু গৰম দিন থাকে।
উম, গৰম লৈ লো মোৰ কিবা এক্সাৰচাইজ এটাও হৈ যাব না তোমাৰ বহুত কামত আহে কিন্তু দেই।
আৰু ভালো গৰমত আৰু একদম ঠাণ্ডা ঠাণ্ডা কুলকুল হৈ থাকিব লাগে। হ এ নৱৰৰত্ন তেলৰ ফিলিং প্ৰাই চ ন উম এতিয়া
খবৰ চবৰ কেনেকা চলি আছে তোমাৰ?
খবৰটো বাৰু ভালেই এতিয়া আকৌ হেৰি চিজনো আহি আছে নহয়।
কিহৰ?
এই বেডমিণ্টনৰ।
অ এইটো মানে এইটো ঠাণ্ডা দিনত হয় মানে আৰু। গৰম দিনতেললৈ দিগদাৰ আৰু বেডমিটনো গম পাইছে। মানে ঘামি একে জোল চুল বৈ যায় নোৱাৰ এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু খে পাৰি বতাহটা কমিলে নিশ্চ লগা। ৰেকেট মোৰ ইমান মানে এজ এযোৰ আছিল। আছিলে মানে এযোৰ মানে তোমাৰ এটা আছিলে এডাল ৰেকেট আছিল এখন। তোমাৰ হেৰিত আছিলে নিয়ন একক্সৰ।
ই ন একক্শয় আছিল ন?
ইমান বেছি দাম নহয় যে সাত হাজাৰ লৈছিলে।
সাত হাজাৰ ন অঁ।
বেছি দাম নহয় মানে সেইয়াই আৰু সাত হাজাৰ মানে তোমাৰ লিখাাতো আছিলে মাৰ বি মানে কাটি পেলাই তোমাৰ টুৱেটি ফাইভ হাণ্ডে মান আছিল আৰু।
অ অ সটো মানে এইটো অনলাইন লৈছিলা ন? এইটো এনেকুৱাই দেখা হল নাই নন কি তুমি আকৌ একেট এখন ল'বা নেকি?
ল'ম ভাবিছো চাই আছো মানে এপেক্ৰ তোমাৰ ভেটি থাউজেনডান ল'ব।
আচ্ছা চেভেণ্টি থাউজেড ডিছকাউট দি দিবাৰ কিন্তু ন?
ড ডিছকাউণ্ট দিব ডিচকাউণ্ট দি পেল মানে তোমাৰ ফৰ্টি ফাইভ থাউজেণ্ডত আহি যাব আৰু।
উম।
সেইটো লওঁ বুলি ভাবিছো সেইটোও লওঁ বুলি ভাবিছো আৰু।
অ মইো মোৰো মোৰো আছে নহয় একে দুখন মান ভাল ভাল।
তোমাৰ আছে ন কিহৰ কিহৰ আছে
এখন লিডিঙো আছে লিডৰিং
লডিংখন কিমান মান পৰিছিলে
খন মোৰ এক লাখ ষাঠি পৰিছিল
বেছি পৰা নাই মানে ঠিকেই ৰেঞ্জত পাইছে পাইছা আৰু দেই লিৰিঙৰ মানে উম ভাল আছিল ৰিঙৰ মানে তোমাৰ দাম ল'বই বাৰু তে
এখনত মানে ছোৱেছ মাৰিলে মানে বহুত স্পীডত যায়
উম কম ৰেঞ্জতে পাই গ'লা কিন্তু দেই তুমি মানে জান লৰিঙৰ তোমাৰ ধৰি লোৱা ইমান বহুত দাম পৰি যাই না পশ্চিছ ছাব্বিশ লাখ টকা গৈছে তুম এক লাখ ষাঠি ভালেই পইচা দেই
অ সেইটো কিন্তু ভালেই পালো ন আৰু এখন ইয়ন একক্স আছে একদম এইটো এখন তোমাৰ হেৰি লৈছে তোমাৰ দুই লাখ পঞ্চাশ হাজাৰ আৰু এইখন এখন দম আছে মানে কি জানা তাৰ মানে বডিটো পুৰা একদম একদম বহুত পাতলা সেইডাল দি বনোৱা আছে, তোমাৰ মেটেল ডাল দি অ' গ্ৰেফাইত দি বনোৱা আছে।
গ্ৰেফাইট বডিটো ভাল কিন্তু দেই মানে তোমাৰ
গ্ৰেফাইড টো ইউজ কৰিছে এইটো পিছত আৰু ষ্টিলকেইডাল কবই নোৱাৰিবাই আৰু লাহে আকৌ চুলি মানে মজা যায় আৰু
এই মানে আৰু বেডমিণ্টন ক ফিল্ডটোৱে ক'ত যাব এবাৰ ইণ্টনে্যনেল কবাত খেল চেল আছে নেকি তোমাৰ
নাই নাই ইণ্টাৰনেশ্যনেল নাই বাৰু মই ষ্টেট খেলিম এবাই
ষ্টেত খেলিবা নেকি
ষ্টেট মানে মই ডিষ্ট্ৰিক্ট অভাৰ চিলেক্ট পালোঁ ন অ চিলেক্ট হৈ পেলাই মই মানে এতিয়া তোমাৰ থেংক ইউ থেংক ইউ থেংক ইউ থেংক ইউ
এইবিলাক মানে আমাৰ গাঁৱৰ পৰা উঠি যাব লাগে না আমাৰ গাঁৱৰ পৰা যেতিয়া এনেকা অসমৰ তুমি ষ্টেট টো এতিয়া মানে তুমি আমাৰ গাঁওৰ লগতে তুমি গোটেই তেজপুৰ মানে এই শোণিতপুৰ ডিষ্ট্ৰিক্টটো মানে লৈ গৈছা টো কাৰণে তাত তাত যেতিয়া তাত যেতিয়া জিকিবা তুমি নেশচনেল খেলিবা অসমখন লৈ যাবা
অসমখন লৈ যাম অসম এতিয়া মই ষ্টেট খেলিম ধৰ মই ষ্টেটতো ভালকৈ পাৰফৰ্মেঞ্চ দিলে মই নেশ্যনেলো খেলিব পাৰোঁ
সনেল তাৰ পিছত ইণ্টাৰনে্যনেল ইটাৰনেল তুমি গোট ইণ্ডিয়া যেতিয়া কেৰি কৰিব ইণ্ডিয়া কেৰি কৰিবা তেতিয়া গোটেই তুমি তেতিয়া ভাবা মানে কিমান মানে
ডাঙৰ কথা হ'ব
ইমান ডাঙৰ কথা আমাৰ কাৰণে গৌৰৱ হব না আমাৰ গাঁৱৰ পৰা এটা উঠি গৈছে ল'ৰা এটা এনেকে।
এইটোৱে চবেই মানে ইনস্পায়াৰ - ইনস্পায়াৰ হব আৰু মোৰ পা।
ইনস্পায়াৰ হ'ব তোমাৰ পৰা সৰু সৰু পোৱালী বিলাক উঠি যাব, সেই সিহঁতক সহায় কৰিবা কিন্তু দেই। তেতিয়া মানে
সেই সিহঁতক মই দুই দুই লাখৰ ৰেকেট এখন এখন দিম আৰু চবকে।
দিবা মানে ৰেকেট বুলিয়ে নহয় মানে কিবা কাবাৰ দিগদাৰ হৈছে অসুবিধা হৈছে।
কিট দি দিম সিহঁতক কিটেই দি দিম এটা।
কিট দি দিবা, মানে -মানে হেৰিটো কচিং চেণ্টাৰ এটা খুলি দিবা মোৰ মতে তুমি।
অ সেইটোও কৰিব পাৰি ন ভালকৈ একদম শোণিতপুৰৰ ডাঙৰ এখন কোচিং চেণ্টাৰ
তেতিয়া শোণিতপুৰৰ নাম এটা হ'ব।
অ' মোৰ চবৰে নাম হব।
কচিং চেণ্টাৰ তোমাৰ ধৰি লোৱা পোৱালি কেইটাও আগবাঢ়িব আৰু তোমাৰ প্ৰফিট সেইটো বাওঁহতে আছেই।
সেইটোৱে, সেইটোৱে, সেইটো হয় বাৰু আৰু মই খেলিও থাকিব পাৰিম।
খেলিও থাকিবা, প্ৰেক্টিচ ও তাতে হৈ যাব আৰু তুমি হেৰি এ, এতিয়া- ফিফা ৱৰ্ল্ড কাপ চলি আছে চাইছা নে নাই?
অ, চাইছো, চাইছো, চাইছো মজা খেল হৈ আছে, কিন্তু ৰনাল্ডো ওলাই গল নহয়। এইটো বেয়া লাগিল নেইমাৰ ওলাই গল, ওলাই গল! ! ! ! ! ! ! ! ! ! বহুত বেয়া লাগিছে সেইদিনাখন মই, কালি জানা মই কান্দি দিওঁ, কান্দি দিওঁ লাগিছে জানা
নাকান্দিবা, সিহঁতে এতিয়া
কটো
পতুৰ্গল মানে বহুত দিগদাৰ, গম পাইছ নে? এই- হৈয়ে থাকে আৰু এতিয়া
এই পটুৰ্গলৰ জানা এই টিমমেট খিনি বহুত বেয়া আছিল।
বহুত বেয়া, ৰনাল্ডোক পাছ নিদিয়ে গম পাইছে নে ৰনাল্ডো অকলে খেলি থকাৰ নিচিনা হ'ল ৰনাল্ডোক পাছে নিদিয়ে।
সেইটোৱে, সেইটোৱে, সেইটোৱে ৰনাল্ডোে নাপায় এ, চান্সয়ে নাপায় ৰনাল্ডোয়ে।
দিব লাগে না চান্স, মানে ৰোনাল্ডে অকলে জিকাই দিলে গম পাইছ তুমি।
সেইটোৱে ৰনাল্ডোৱে ব'ল টো পোৱাঁহেতেন সি ড্ৰিবলিং কৰি পেলাই গৈ পেলাই শ্বুট মাৰি পেলাই গোল কৰি দিলেহেঁতেন। সেইটোয়ে বহুত ভাল খেলিছিল। এতিয়াও খেলি আছে।
এতিয়াও ভাল খেলে, এতিয়া মানে ক্লাবৰ লগত কন্‌টিনিউ কৰিব চাগে সিহঁতে ন?
কৰিব, কৰিব, কৰিব ক্লাবটো খেলিব কিন্তু ইণ্টাৰনেচনেলত নাহে আৰু ৱৰ্ল্ড কাপ নাহে আৰু। সেইটোৱে আৰু কি কবা বহুত বেয়াও লাগিছে এতিয়া।
আজি চাবানে নাই? আৰ্জেণ্ট
আজি, আজি, আজি চাব লাগিছিল অ', হৈছে নেকি ন?
চাৰে নটা মানৰ পৰা হ'ব বুলি শুনিছো।
অ', এইটো চাব লাগিছিল ন আৰু
এইখন চাব লাগিছিল কিন্তু দেই আজি এখন
চাম, চাম, চাম, চাম নিশ্চয় চাম, নিশ্চয় চাম। এইটো চাব লাগিছিল আৰু এখন, এখন ভাল আৰু মোক কিন্তু কালি ইম্পৰ্টেণ্ট কাম এটাও আছে দিয়া, দিয়া মই চালে তোমাক মই এটা কল কৰিম দিয়া।
কাইলৈ ন?
কাইলৈ, কাইলৈ, কাইলৈ হাইলাইট চাবও লাগিব।
হাইলাইট অ', ইলাইটো আছে আকৌ ক্ৰিকেট খেলো হৈ আছে গম পাইছা নাই?
অ', ক্ৰিকেট খেলো হৈ আছে অ', কিহৰ, কিহৰ আছে আজি?
কিহৰ মানে তোমাৰ ইণ্ডিয়া আৰু কিবা হেৰিৰ আছিলে আয়াৰলেণ্ড আছিলে বা কি হ'ল বা! জানো? হাৰিল বুলি শুনিছিলো ইণ্ডিয়াতো কি টিম বনাইছে ইণ্ডিয়াৰ টিম
ধেত তেৰিকা